হেল্ল' অ শুনিছা।
অ শুনিছো কোৱা। কি কৰিছা। তোমাৰ নেটটো অলপ। উম তোমাৰ নেট অলপ প্ৰব্লেম হৈছে অলপ। অলপ দূৰত যাবা তোমাৰ নেটটো প্ৰব্লেম হৈছে উম কোৱাচোন কি কৰিছা কি কৰিছা তোমাৰ নেট নেটো প্ৰব্লেম হৈছে। তোমাৰ নেটটো প্ৰব্লেম আছে অ' কোৱা।
কি ক অ' এ নাই নাই মই লৈয়ে আছো মানুহজনী আ ত ইফালে সিফালৈাই আছো সেইে
অ' অ' অ' খালো।
অ' এ নাই মই এই গৰম যে বাহিৰতে বহি আছো এই কুু কুকুৰৰা এ লগতে খেলি আছিলোঁ।
অ' ভাত পানী খোৱা হ'ল?
পানী খোৱা হ'ল তুমি খালা?
অ' খালো দিয়া। কিহেৰে খালা?
এ আজি নিৰামিষ হল দিয়া।
নিৰামিষ কি কি?
নিৰামিষ মানে ক'ত নিৰামিষ আজি তাৰ লগত হেৰি হ'ল নহয় বই ক আছিল নহয়
হয় হয় বইলটো নিৰামিষতে পৰে দিয়া।
জানো এতিয়া মই সেইটো গম নাপাওঁ দেই নিয়মিষতে
উ নিৰামিষতে পৰে হয় দিয়া।
অ' ইমান এয়া হেৰি মোক মোগোডালি বনালো তাতে হেৰি দিলো কি বুলি কয় টুকুৰা টুকুৰিকে মানে এই পানীলাও কাটি দিলোঁ। ডালিৰে তাৰ পিছতে ধুন ধুনীয়াকে আকৌ ভেন্দি ভাজি বনালো আমাৰ ঘৰৰে ভন্দি ঘৰৰ ভেন্দি ভাজি তাৰপিছতে বুট ললো বুটৰ পিয়ঁজ চিয়য়াজ সানি তাৰপিছত তিয়হো লালো তাত ললো। আচাৰ ললোহে এেনেকে হৈ গ'ল আৰু। কণীও বইল এটা এটা। মানে বইল ন বলটো
অ'। বইল কৰি, ‌ উম গছ গছনি মানে কাটি কাটিয়ে আছে আমাৰ ইয়াত আজিও কাটিছে এডাল এইফালে বৰষুণ দিয়ে আছে আমি সেইফালে থাকিব পৰা নাই। দে আৰ ৰ'দত আমি থাকিব পৰা নাই তেওঁলোকে তোমাৰ গছ কাটি আছে বৰষুণ সন্দতে অলপ আগত তোমাৰ ৰখিছে কাটা বন্ধ কৰিছে। তোমালোকৰ তাত গছ গছনি কাটেনে বাৰু? তোমালোকৰ তাত কটা কুটা হয়নে নহয় আৰু তোমাৰ নেটটো প্ৰব্লেম হৈছে। শুনিছা শুনিছো শুনিছো তোমাৰ এ তাত ইমান বেয়া হেৰি। উম গছ গছনিবোৰ মানে কাটি পেলাই বৰ বৰবাদ অ শুনি আছো। গছ গছনিবোৰ কাটি পেলাই বৰ বৰবাদ হৈ গৈছে। গাৱলীয়া কাহিনী
এ বহুত বহুত কাটি আছে। আমাৰ ইয়াতো কাটি আছে।
অঁ আমাৰ ইয়াত। ইয়াত তোমাৰ তুমি দেইলি তোমাৰ। দেইলি তোমাৰ দহ বাৰ ডাল গছ কাটিয়ে আছে তোমাৰ মানে ৰাস্তা বনাব ৰাস্তা পদূলি এ তোমাৰ উন্নয়নৰ উন্নয়ন কৰিবলৈ গৈ পেলাই এতিয়া গছ গছনি কাটি পেলাই মানে তহিলং কৰি দিছ।
অ আমাৰ ইয়াত উন্নয়ন বুলি নহয় আমাৰ ইয়াত মানুহে বিক্ৰী কৰি কৰি দিছে পইচাৰ কাৰণে
অ সেইটো‌য়েতো বহুত বেয়া বস্তু ন এতিয়া বিক্ৰী কৰিব পিছতকে তোমাৰ তেওঁলোকে আকৌ বেমাৰত পৰিব গছ গছনি নহলে যিহেতু অক্সিজেনৰো অসুবিধা হয় ন এতিয়া অক্সিজেন নাপালে মানুহ কেনেকে জীয়াই থাকিব কোৱাচোন যদি গছ গছনি নথাকে তেতিয়া মানুহ কেনেকে জীয়াই থাকিব গতিকে মানুহবিলাক গছ গছনিবিলাক ৰু ব লাগে মানুহে সেইটো নাজানে। তোমাৰ নেটটো ইমান ইমান বেয়া উম অ সেইটো চাব লাগে কিন্তু সেই শুনি আছো সেইটো নাচাই আৰু মানুহ বোৰে
এইটো নাচায় কি কৰিবা আৰু কাটি দিও কাটিবহে লাগে। এফালৰ পৰা কাত
উম এফাল পৰা কতি যায় আও। আমাৰ ঘৰৰ আমাৰ ঘৰৰ পদূলিতে আমাৰ ঘৰৰ পদূলিতে তোমাৰ ডাঙৰ গছ এডাল আছিলে সেইডালো কাটি পেলাই তহিলং কৰি দিলে।
এই আমাৰ আমাৰো আছিলে ডাঙৰ ডাঙৰ গছ এইফালে চব কাটি দিলে।
উম উম সেয়া মানুহবোৰে জানিব লাগে গছ গছনি নাকাটো বুলি মানে কাটিম বুলিয়ে কাটি দিয়ে।
এতিয়া বৰষুণতো আহিও গুচি যায়গৈ চাবাচোন।
উম বেছি সময় নপৰে বৰষুণ।
অ বৰষুণ নপৰে বেছি সময় যেনেকোৱাকে আহিব। ইমান ধৰি কিন্তু বৰষুণটো নপৰে গুচি যায়গৈ। বেলেগলে গুচি যায়গৈ আৰু ইমান বৰষুণ নপৰা হৈছে আজিকালি বৰষুণ নধৰে। ধৰে বৰষুণ নধৰে বতাহো নামাই গছ কেডালো ন নলৰে
উম উম তাকে এতিয়া কি কৰিবা উপায় নাই ন তাই গছ গছনি চৰাই চিৰিকটি চব মানে আজিকালি চাবাচোন তোমাৰ গছ গছনি নোহোৱাৰ পৰা তোমাৰ বিভিন্ন ধৰণৰ চৰাইৰ আগতে যেনেকে আছিলে মৰুভূমি চৰাইবোৰ এইবিলাক আজিকালি নহা হ'ল ইয়াত হয়নে
তামোলতে তাক এ বাঁহ বিলাক যে ওলুমি ওলুমি থাকে যে কিব তোকে কয় সেইবিলাক চৰাই আছিলে সেইবিলাক চৰাই নাইকিয়াই হল আজিকালি গাঁও বিলাকত ও নেদে চব নোপোৱা হ'ল তামোল বিলাকত ওলমি ওলমি থাকে তামোল গছ নাই কলগছ
অঁ হয় হয়
আকৌ ঘনচুৰিকা নাহাই হ'ল ঘনচিৰি শা আমাৰ ঘ বাট ঘৰতে থাকে চব মানে টিঙৰ ওপৰতে থাকে নাই এতিয়া আগতে আমাৰ পাৰ আছিল যে পাৰৰ লগত একেলগে ধান খায়
হয় হয় আজিকালি আৰু ক'ত তুমি এনেকুৱা পাবা নাই আমাৰ এতিয়া একোৱে চৰাই চিৰিকটি প্ৰতি মানে তেনেকুৱা একো নাই আমাৰ এ ইয়াত আছিলে ডাঙৰ গছ এডাল আছিলে আহত গছ আহত গছ এডাল আছিলে আহত গছডাল কাটি দিয়া ব মানে ইয়াত চৰাই আগতে মানে তোমাৰ বগলীয়ে হওঁক তোমাৰ ঘনচিৰিকা বা তোমাৰ শালিকা চালিকা ভয় থাকে কিন্তু আজিকালি আৰু তেনেকুৱা তেনেকুৱা তোমাৰ একোৱে নাইকিয়া হৈ গল
আমাৰতেওঁ এতিয়া ওলাই বাৰু এইবিলাক পাতদমৰা চৰা যে সেউজীয়া সেউজীয়া বাদুলি ওলাই আকৌ হেৰি এই ঠাণ্ডা দিনত ঠাণ্ডা দিন অলপ শেষ শেষ হ হ হৈছে আৰু তেনেকুৱা তে মানে মাৰ্চৰ আগত এপ্ৰিল মাৰ্চৰ আগত তেতিয়া তেনেকুৱাতে হেৰি হৈছে এইবিলাক যে বনৰীয়া ৰাজহাঁহ যে আমাৰ ঘৰৰ ওপৰিয়ে যায় বাৰু এতিয়া আ কিন্তু এনেকৈ বেছি কাটি কৰি থাকিলে নাইকিয়া হক কৈ থাকিব
হয়।
তোমালোকৰ তাতে যে মুৰ্গী সূৰ্গী আছে নে!
আমাৰ আছে ঘৰত আছে তোমাৰ পাৰ পাৰ আছে, তোমাৰ আহ মুৰ্গী আছে তাৰপিছত তোমাৰ ছাগলী আছে, গৰু আছে। তা হাঁহ আছে। আমাৰ মানে বিশেষকৈ আমাৰ একো প্ৰব্লেম নাই। কিন্তু তোমাৰ এটাই প্ৰব্লেম তোমাৰ মানে হেৰি আ তোমাৰ এই আমাৰ ৰাস্তা কিনাৰত হ'ল ন ঘৰতো সেই গতিকে গাড়ী মটৰ ইমান আহি থাকে অসুবিধা হয় চৰাই চিৰিতি পুহিবলৈ কাণ গাড়ীয়ে তোমাৰ শুণাই বা মাৰে। তোমাৰ বহুত তেনেকুৱা তেনেকুৱা আমাৰ আমাৰ মানে তেনেকুৱাকে বহুত সোনিয়াই থৈ যায় গৰু। খুন্দিয়াই থৈ যায়। আমাক তেনেকুৱাকে আমাৰ বহুত মানে জীৱ জন্তু আমাৰ অনিষ্ট হৈছে। অনিষ্ঠ মানে কি কম তোমাৰ এতিয়া বেয়াও লাগে সেইবাবে আমাৰ কমি গৈছে পৰিমানটো কিন্তু আগতকে বহুত আছে তোমালোকৰ নাই নেকি
আ আমাও আমাৰ নাই আমাৰ নাই একো একো নাই আমি মানে পুহিছিলো চব ছাগলী ছাগলী ছাগলী এসোপা আছিলে কমে বাৰটা মান আছিলে হ'বলা তাৰপিছত চব মাৰি মাৰি খাই খাই পেলাই আকৌ পাৰ এসোপা পাৰ এসোপা আছিলে
উম আগতকে তোমাৰ ব হৌৰা আ আ সে আগতকে তোমাৰ বহুত পৰিমাণে কোৱা তোমাৰ বাহি গৈছে গ তোমাৰ এইবিলাক জীৱ জন্তুৰ হত্যা তোমাৰ কিবা খিনি
অ মানুহ বিলাক কি কয় জানা ঘৰ ঘৰৰ পৰা ওলাই যোৱাৰ লগে মানুহ বিলাকহতে নিজে গিলটি মাৰি মাৰি খাই খাই থৈ থৈ দিয়ে ইমান মানুহ বিলাক মানে কিবা নিচিনা
উম উম সেইটো বৰ বহুত বেয়া কাম
ঘৰ পৰা ওলাই ওলাই যায় ন ঘৰত ধান দিও হৈ যায় সৰিয়হ
উম উম উম আমাৰো একেই একেই অ
কিন্তু অ কিন্তু- যেতিয়া মানে অলপ ওলাই কৰি যায় এনে বেলেগৰ ঘৰত পৰেগ নহয় পৰা লগে লগে সেই মানুহ মানুহ ঘৰৰতটো ধৰি পেলাই খাই পেলাই থৈ দিয়ে বহুত মাৰিলা আমাহ লাচ ন পঠাব নোৱাৰা হ'লো আৰু পিছত যিকেইা আছিলে এইেকেটা চব বেছি কৰি দিলো
আমাৰ ইয়াতো তোমাৰ তেনেকুৱাই অৱস্থা হৈছে
মানুহবিলাক বহুত নিষ্ঠুৰ হৈ পৰিছে মাৰোঁ বুলিয়ে মাৰি দিয়ে ন আজিকালি
মাৰো বুলিয়ে মাৰি দিয়ে ভয় নকৰে আহে আৰু চৰাই চিৰিকটি তোমাৰ আ ইমান ডাঙৰ ক
সৰু কথা অ উম্ মাৰি দিয়ে আজিকালি মানুহ এটা সৰু পোৱালিয়ে বুলিয়ে নহয় সৰু পোৱালিও ডাঙৰ মানুহক মাৰে ডাঙৰ মানুহেও সৰু পোৱালিক মাৰি দিয়ে আজিকালি
হয় হয় হয় হয় হয় এতিয়া তোমাৰ উন্নয়নৰ ক্ষেত্ৰত আচলতে তোমাৰ আমাৰ অসমখন বহুত পিছ পৰি আছে কিন্তু তোমাৰ চাব গ'লে আগৰ আগৰ তুল আগৰ তুলনাত তেও অলপ ভালে হৈছে
এনেই মানে ভাল হৈছে মানে কি আৰু সেই উদ্যোগ বোৰ আনিছে যদিও সেই এফালে এফালে দিছে এফালে ধ্বংস হোৱা নিচিনা হৈ গৈছে
ধ্বংস হোৱা নিচিনা হৈছে সেইটো হয় বাৰু এতিয়া কি কৰিম আৰু উপায় নাই আমাৰ নিচিনা সৰু সৰা মানুহে তো কলে নহ'ব ন এতিয়া চবেই হাতে পৰে লাগিব লাগিব অ
কিন্তু মানে উ উন্নয়নৰ নামত উন্নয়ন উন্নয়ন একো কো মানে হোৱাই নাই উদ্যোগটো আনিছে যদি কি হব গছ গছনি যদি চব কাটিয়েই পেলাই সেইটো উন্নয়ন কেনেকে কোন ফালৰ হ'ব উদ্যোগ
অ অ অ অ অ অ অ হয়
সেইটো লক্ষ্য কৰিছানে তুমি
কৰিছো কৰিছো কিয় নকৰিম নিশ্চয় কৰিছো
ত কিতাপে পত্ৰ‌ই লিখি থাকিলে কি হব আমিতো প্ৰশ্নৰ উত্তৰ দি থাকিলে কি হ'ব আমি এনেকে একো কৰিব নোৱাৰো আমি আলোচনা কৰিবহে পাৰো এতিয়াও
হয় হয় সেইটোৱেই তো, যেতিয়া কেৰিয়াৰ কি কৰিবা এতিয়া তেনেকুৱাকে হৈ গৈছে মানে ভাবিলে মানে বেয়া লাগে আৰু আগৰ তুলনা আৰু এতিয়া তুলনা কৰিবলৈ বহুত তোমাৰ আকা আকাশ পাতালৰ সমান তোমাৰ পাৰ্থক্য হৈ গল।
উম সেইটো হয়। বহুত কিবা নিচিনা হল, মানুহ বিলাক কিবা নিচিনা হৈছে, মানুহ জীৱশ্ৰেষ্ঠ বুলি এনেই নাম দিছে কিন্তু জীৱশ্ৰেষ্ঠ মানুহৰ নামো এনে মানে কলংক হৈ পৰিছে।
হয়-হয়-হয়। সেইটোৱে 'তু' এতিয়া তাকেই এতিয়া কি কৰা যায়! উন্নয়ন কেনেকে আগবাঢ়িব লাগে সকলোৱে ভাবা